হেল্ল' হেল্ল' নমস্কাৰ।
নমস্কাৰ।
হয়, এ আপুনি বৰ্তমান ব্যস্ত আছে নেকি।
নাই, নাই মই ফ্ৰী আছোঁ ক'ব পাৰে।
হয় নেকি মই মানে আপোনাৰ বহুমূলীয়া সময়ৰ পৰা অকনমান মই এ ল'ব বিচাৰিছিলো আপোনাৰ লগত অকনমান আলোচনা কৰাৰ বাবে।
নিশ্চয়, নিশ্চয়।
হয়, মই আপোনাৰ লগত আজি অকনমান আমাৰ অসমৰ থলুৱা খাদ্যৰ বিষয়ে আলোচনা কৰিব বিচাৰো। আপুনি নিশ্চয় আহ জনাব আহ জনাবলৈ পাই সুখী হ'ব।
হয়, হয় নিশ্চয়, নিশ্চয়।
হয় মই আহ আপোনাৰ পৰা জানিব বিচাৰ প্ৰথমতে জানিব বিচাৰিম যে আমাৰ অসমৰ আহ থলুৱা খাদ্য আচলতে কোনবোৰ মই আপোনাৰ পৰা অকনমান জানিব বিচাৰিম।
হয় ঠিক আছে নিশ্চয় মই আপোনাক যিমানখিনি মোৰ ফালৰ পৰা মই জানোঁ সিমানখিনি আপোনাক ক'ব চেষ্টা কৰিম ত' আপোনাৰ অসমীয়া মানুহৰ থলুৱা খাদ্য বুলি ক'লেতো আপোনাৰ আহ প্ৰধান খাদ্য বুলি কলে ভাতটো আমি সকলোৱে গম পাওঁ। যে আমি ভাতটো অ', হয়, হয় প্ৰধান ভাত ত ভাতটো আমি আপোনাৰ এ ৰাতি খাওঁ। এ ৰাতিপুৱাও খাওঁ। দুপৰীয়া খাওঁ, তেনেকুৱা আমি তিনিবাৰ খাওঁ দিনত ক'ব গ'লে নৰ্মেলি। তাৰপৰি ভাতৰ লগত আপোনাৰ খ থাকে আৰু আপোনাৰ চব্জিয়ে হওঁক এনে ধৰণৰ আমাৰ থলুৱা খাদ্যয় লগতে চব্জিও আছে। আমি খেতি কৰি শাক-পাচলি
হয় সজীৱ শাক পাচলি আমাৰ অসমৰ মানুহে এ খাবলৈ পায় আৰু। যিহেতু আমাৰ সকলোৰে ঘৰে ঘৰে খেতি থকা বুলি কব পাৰি।
সকলোৰে ঘৰে ঘৰে আছে। অ খেতি আছে সেনেকে আমি শাক-পাচলি খোৱা যায়। কিন্তু ভাতটো প্ৰধান আৰু আমাৰ থলুৱা খাদ্যবিধ থলুৱা খাদ্যবিধ ভাতটো পাম বুলি ক'লে আৰু তাৰ লগত আছে বহুত আহ খিনি মাছ আহ মাংস মাছৰ ভিতৰত ত আমি বহুত খিনি বিভিন্ন ধৰণৰ মাছ খাওঁ বা মাছ আমি আমাৰ অসমত পাই যিহেতু আৰু আমি অসমৰ যিহেতু।
মাছ-মাংস মানে অ প্রিয় বুলি কব পাৰি আৰু মই আপোনাৰ এটা কথা সুধিব বিচাৰো যে বুলিয়ে কলে আপুনি অসমৰ মানুহে মাছ খায়। অসমৰ মানুহে মাছ খোৱাৰ এটা কিন্তু টো সেই আছে যে কিহেৰে মাছ খাই অসমৰ মানুহে আটাইতকৈ ভাল পায় বুলি আপুনি ভাবে? সেইটো নামেই আছে মানে অ হয়। তথাপিও এটা অসমৰ মানুহৰ নাম এটা আছে যে মই কৈয়ে দিওঁ আপোনাক মাছৰ টেঙা খাই অসমৰ মানুহে ভাল পায়। আহ টেঙাৰ টেঙা আঞ্জা খুব প্ৰিয়। তাৰ উপৰিও আৰু মাছ থাকিলে থাকিলে আৰু এখন আঞ্জা বনাই আমাৰ অসমৰ মানুহে কি আঞ্জা সেইখন আপুনি জানেনে? মাছৰ মূৰেৰে হওক বা মাছৰ পেটুৰে হওক সেই
অ অ অ এইটো কিবা মৰিঘন্টা বুলি কয় নেকি বোধ হয়?
হয়। তাৰপৰিও খাৰ অসমৰ মানুহৰ খাৰ খোৱা অসমীয়া বুলিও কয়। খাৰটো
অ হয় হয়। খাৰটোতো খাবই খাৰো থাকেইে। মানুহৰ আপোনাৰ আমাৰ থলুৱা খাদ্যতে পৰে।
অ থলুৱা খাদ্য আৰু আলু পিটিকা
অ আলু-পিটিকা পইতা-ভাত ৰাতিৰ ভাতটো আমি এ মানে তিয়াই থওঁ। তিয়াই থৈ পেলাই ৰাতিপুৱা সেই ভাতটো খাওঁ সেইটো ভাতটো আমি পইতা ভাত বুলি কওঁ। গতিকে সেইটো আমাৰ গাঁৱত চবেই মোটা-মুটি প্ৰায় খাই। চবে আমিও খাই আহিছো আমি খাই কিনে ডাঙৰ হৈছো আজি। ত তেনেকে। তাৰ ওপৰি আপোনাৰ
তাৰ ওপৰি আপোনাৰ আছে বিভিন্ন ধৰণৰ এতিয়া আপুনি ক'লে যে মাছৰ টেঙা খাই।
তাৰ উপৰি আপোনাৰ এনেকে খাৰ খায়। খাৰটোতো খায়ে আমাৰ মানুহে খাৰেদি বিভিন্ন ধৰণৰ বস্তু খাৰ দি খাব পাৰি। এনেকে ধৰক পানীলাও খাৰ দি খাব পাৰি। কোমোৰা বা এনেকে অমিতা। বিভিন্ন ধৰণৰ শাক-পাচলি আমাৰ ওচৰতে আছে যিহেতু আমি নিজে খেতি কৰি খাওঁ বা অসমত মানে আপোনাৰ আহ শাক-পাচলিৰ অভাৱ নাথাকে।
মানে হয় অসমৰ যিহেতু অসম খন কৃষি প্ৰধান দেশ। তাৰ মানে আমাৰ অসমৰ মানুহে কিছুমান ৰাতিপুৱা জল-পানৰো ব্যৱস্থা ধৰি লওক চিৰাই হওক পকা চাউল হওক। এ এ কি জহা চাউলৰ এ পায়সেই হওক। তেনেকুৱা জল-পানৰো মানে অ জলপান খোৱা এটা পৰম্পৰা আছে।
আছে আছে নিশ্চয় নিশ্চয়। অ তেনেকেও আপোনাৰ খোৱা হয় বা আমিও খাওঁ জলপান ৰাতিপুৱা উঠি তাৰ পৰা খাই মেলি আপোনাৰ খেতি পথাৰত কাম কৰে যোনে যি কাম কৰে তেনেকে খাই মেলি ওলাই যায় তেনেকুৱা খাদ্যবোৰ খোৱা হয় তাৰপৰি আপোনাৰ অ ভাতৰওৰিও আপোনাৰ কিছুমান খাদ্য খোৱা হয় যেনেকে ধৰক ৰু টি ৰুটিও খায় তেনেকে উম চবৰ মতে
আপোনা অ খাওঁ বেলেগ বেলেগ হয় আপোনাৰ পৰা মই আৰু মানে সম অস অসমীয়া মানুহে মানে এ কেনেক এনেকুৱা ধৰণৰ পিঠা পনাও খায় যিহেতুে আপুনি কেত কেইবিধ মান অসমৰ থলো অ থলুৱা পিঠা বনাই নাম মোক জনাবচোন
অ নিশ্চয় নিশ্চয় নিশ্চয় জনাম থলুৱা পিঠ ঠা বুলি ক'লে আমাৰ অসমীয়াত আ মই মই ভাল পোৱা সাধাৰণতে বা চবে ভাল পাই আমিও ভাল পাওঁ চবে যেনেকে চুঙা পিঠা এইটো যিটো বাহৰ চুঙা তাত আপোনাৰ এ ধৰক কিছুমানে আপোনাৰ চাউলো দি বনাই চাউল ত কিছুমানে চাউলটো গুৰিও কৰি পেলাই এহ হয় হয় গুৰি কৰি ব নাই অ নাই কল দি পেলাই চেনি গাখীৰ দি পেলাই বনোৱা হয় চুঙা পিঠা তাৰ উপৰিত আমি তিল পিঠা বনোৱা হয়
হয় তিলপিঠাটো এটা মানে আমাৰ কি উম এ প মানে বিহু বিহুৱে হওক আহ যি বিভিন্ন ধৰণৰ উৎসৱত আমাক তিলপিঠাটো আমাৰ অসমীয়া মানুহক লাগে বুলিযয়ে ক'ব পাৰি হয় মানুহ ধৰি লওক ঘৰত আলহী অ মানে সন্মানীয় আলহীও তেতিয়া আহিলেও আমি সন্মান জনাবলৈ তিল পিঠাটো আমাক এ মানে এ লাগে বুলিয়ে ক'ব পাৰি গতিকে মই অকনমান আপোনাৰ ওপৰত তিল পিঠা কেনেদৰে বনাই ৰো তাৰ পচে এ মানে এ কেনেদৰে বনাই মই সটো জানিব বিচাৰো আপোনাৰ পৰা
অ হয় নিশ্চয় নিশ্চয় তিল পিঠা বনাবৰে আপ পোনাৰ এ সেইবোৰ প্ৰথম আপুনি যিটো বৰা চাউল আছে বৰা চাউল বুলি ত বৰা চাউলটো তিয়াই থব লাগে ৰাতি তিয়াই থবলে অলপ তোমাৰ পিছত আ অলপ পানী খিনি সেই হোৱাৰ পিছত আপুনি খুন্দিব লাগে ধৰক আজিকালি বি ভিন্ন ধৰণে খুন্দে আগতেতো ধৰক ঢেকী খুন্দা আছিলে আজিকালিতো বিভিন্ন ধৰণৰ এতিয়া ওলাই গল মেচ চীন চেচিন কিবা কিবি মেক্সি তাত আমাৰ গুৰি কৰে কৰি কৰি পেলাই আপোনাৰ নাৰিকল কাটা হয় নাৰিকল লাগিব তিল লাগিব চেনি লাগিব বা কিছুমানে গুৰ দিয়ে ত তেনেকে পিঠাটো প্ৰস্তুত কৰে বুলি জানো আৰু
টো চাউলেৰে মানে তিল পিঠাটো ব বনাই
বৰা চাউল বৰা চাউল
বৰা চাউল কাৰণ বৰা চাউলতটো মানে শুকান শুকান গুড়াৰে বনাই কাৰণ বৰা চাউলটোত এটা আঠা থাকে সেই আঠাটোৰে পিঠাকন খুব ধুনীয়াকে অম হয় হয় তাৰ উপৰিও আমাৰ অসমত আহ বহুতো থলুৱা খাদ্য আছে মানে আপুনি আৰু কেইবিধমান আ অসমৰ খাদ্যৰ বিচ হয় মোক এ জনালে মই ভাল পাম মই আ- আপোনাৰ পৰা বিশেষকৈ মই মাছৰেই কেইবিধ মান কেনে কেনেদৰে কেনেদৰে অসমৰ মানুহে মাছ বনাই খাই কি কি থলুৱা খাদ্যয়ৰে মাছ বনাই অকনমান মোক জনাই দিবচোন।
নিশ্চয় নিশ্চয় আপোনাৰ এএ মাছ বুলি ক'লে আপোনাৰ- যিটো নেকি সৰু সৰু মাছ দৰি যিটো আমি দৰি কনা মাছ বুলি কওঁ সেইটো মাছ। আমি ধৰক কেতিয়াবা আমি বহুত মন গ'লে পাতত দিওঁ খাওঁ। তাৰপিছতে দৰি কনা মাছটা হয়ঁ হয়ঁ আমাৰ এটা হয়ঁ এটা পৰম্পৰা বুলি ক'লেও ভুল নহয় হয়ঁ হয়ঁ। হয়ঁ মাছ পাতত দিওঁ খোৱা হয় মাছটা তেনে কি কয় এইটো আমাৰ গাঁৱলীয়া ভাষা অলপ বেলেগকে কয় ধৰা অ এইটো যটো খাৰ দিয়ে বুলি কয়। এনেকে মাছটো খাৰ দিও বনোৱা হয়। তাৰপিছত বিভিন্ন ধৰণৰ মানে বেলেগ বেলেগ কে
পুৰী এ খোৱাটো এটা আমাৰ, উমঁ মানে পৰম্পৰা বুলি ক'ব পাৰি মাছ ফুৰা খাই অসমৰ মানুহে হয়ঁ।
হয়ঁ মাছ মাছৰ পিতি বনাই পেলাই ৰা কৰি। পলাই এইটো যিটো নেকি আমি চেং মাছ বুলি কওঁ গৰৈ মাছ বুলি কওঁ সেইকেইটা- সাধাৰতে সেইকেইবিধ সেই দুবিধ মাছ সাধাৰণতে আমি পুৰি খোৱা দেখা যায় বা আমিও খাওঁ।
উপৰিও মানে তিল মাছ বনাব পাৰি মানে- কেতিয়াবা যেতিয়া মানে শাক পাচলিৰ উমঁ সময় আহে আমি- পালেং শাকেৰেও মাছ বনাওঁ।
হয়ঁ হয়ঁ আৰু আপোনাৰ। এটা আছে মাচলৰতে কেঁকৰা বুলি কয়।
হয়ঁ।
এইটো নেকি পথাৰত বাৰিষা কালত- বহুত ওলাই সেইটো আমি আপোনাৰ চাটনি মানে বটি পেলাই খোৱা হয়।
হঁয় হয়ঁ!
ত তেনেকে আমাৰ থলুৱা খাদ্য বিভিন্ন ধৰণৰ আছে এতিয়া। আহ ভাবিলে মনত আহিব। লাহে লাহে কিন্তু হঠাৎ কবলৈ অলপ দিগদাৰ হয় তথাপি যিখিনি মনত আহিছে সেইখিনি- আপোনাক মই অৱগত কৰিছো বা কৈছো এইখিনি।
হয়ঁ যথেষ্ট খিনি থলুৱা খাদ্যৰ বিষয়ে জনালে অ বাত- আপোনাৰ পৰা মই এ জানিলো মোৰ ভাল লাগিল এ- মানে আৰুতো বহুত থলুৱা খাদ্য- তো আমাৰ অসমত আছে তাৰ ভিতৰত আপুনি জেই কেই বিধ আপোনাৰ কি মানে অ প্ৰধান খাদ্য বুলি কয় আপুনি জনাইছে মোক অ হয়তো আৰু আমি যদি পিছলৈ গৈ কেতিয়াবা আলোচনা কৰো তেতিয়া হয়তো আৰু কিছুমান খাদ্যৰ কথা আমি আলোচনা কৰিব পাৰিম। অঁ খুবেই ভাল লাগিছে আপোনাৰ লগত কথা পাতি।
আৰু আপোনাৰ থলুৱা খাদ্য বুলি ক'লে টো। অসমৰ যিমানখিনি ধৰক আমাৰ অসমৰ মানুহ থাকে- অসমীয়া মানুহৰ সিখিনি থলুৱা খাদ্য বুলি কলে সকলোৱে গম পায়।
হয়ঁ!
কি খাদ্য খোৱা হয় আৰু আজিকালি কি- আগতকৈ অলপ উন্নত হৈছে গতিকে চবেই গম পায় ক'ত কেনেকে কি চবে। অ' হেৰিবিলাক টেষ্ট কৰে খাই চাই বা। কিছুমান বাহিৰৰ মানুহ বিলাকো আহে আমাৰ থলুৱা খাদ্য বিচাৰে খাব বিচাৰে, হয় জুতি ল'ব।
আমাৰ অসমৰ টেঙা হওক, খাৰ হওক, অ' তাৰ জুতি লব বিচাৰে।
হয় তেওঁলোকেও আহি কয় যে। হয় এ বিচাৰে যে অসমৰ মানুহখিনি কেনেকুৱা কেনেকুৱা খাদ্য খায় সেইটো জানিব। বিচাৰে খাব বিচাৰে, টেষ্ট লব বিচাৰে, তেনেকেও দেখা পোৱা যায়। কিছুমান কেতিয়াবা ক্ষেত্ৰত এনেকুৱা। বাকী কেতিয়াবা কৰ্মসূত্ৰেও আম মানে কেতিয়াবা লগ পাওঁ। যে বাহিৰৰ মানুহখিনিয়ে অসমৰ কিছুমান থলুৱা খাদ্য খাই বহুত ভাল পায় বহুত। তৃপ্তি পায় এনেকে বিচাৰে। বা বিভিন্ন ধৰণৰ হোটেল বিলাকতো আমাৰ অসমৰ থলুৱা খাদ্য বা থলুৱা থালী বুলি হিচাপে আ হেৰি কৰি আছে তাত। পোৱা যায় যে আমাৰ অসমৰ থলুৱা খাদ্য ইয়াত পোৱা যায় তেনেকেও। মানে মানুহে বহুত খাব বা সুযোগ পায়। ঘৰত যদিও ধৰক আপোনাৰ সময় নিমিলে বা সুবিধা নিমিলে তেনেকে আপুনি হোটেলতে আমাৰ অসমৰ থলুৱা খাদ্যখিনি গোটেইখিনি যিখিনি থাকে। এইখিনি আপুনি তাত নিশ্চয়কৈ খাব পায়।
হয় হয় নিশ্চয়।
কম কম সময়ৰ ভিতৰতে। সেইটো এটা সুবিধাজনক, বহুত আছে দিয়ক।
মই পিছলৈ আপোনাৰ পৰা আৰু থলুৱা খাদ্যৰ বিষয়ে জানিবলৈ চে কৰি অ আজি আজিলৈ আপোনাৰ পৰা মই বিদায় লৈছো, আ ধন্যবাদ ভাল লাগিল খুব। ভাল লাগিলে আপোনাৰ লগত কথা পাতি, ধন্যবাদ।